হেল্ল' কি খবৰ আপোনাৰ?
একদম বঢ়িয়া তোমাৰ। হয় নেকি, কি কৰি আছা?
মই এনে টাইম পাছ কৰি আছিলো।
অহ, পঢ়া
পঢ়া-পাতি এৰিছোঁ মই এতিয়া।
অ, তুমি কিবা একজামৰ কাৰণে পঢ়ি থকা নাছিলা জানো?
অ পঢ়িছিল। বাট, মই এতিয়া এৰিম বুলি ভাবিছো লাহেকে।
হয় নেকি?
মোৰ ইয়াতে হোৱা নাই মই কৰ্পূৰত তাতে মাথা মাৰিম আৰু এতিয়া।
আচ্ছা, আচ্ছা, কৰ্পূৰেট জবত মাথা মাৰিবা
হয়, হয়!
অ উপায় নাই, আজিকালি ইমান নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে ন! চৰকাৰী, অ চৰকাৰী পাবলৈও টান হৈছে।
হয়, হয়, তাকেইতো।
উম দিয়া, যি পোৱা তাকে মই মেগী বনালো, মেগী বনাই খালো ৰবা! খুব ভোক লাগিছিলে,
হয় নেকি, দিনত ভাত খোৱা নাই নেকি?
নাই, নাই আজি মঙংগলবাৰ ন!
অ' আচ্ছা, আচ্ছা, আপুনি তাৰমানে মঙ্গলবাৰে মানে হনুমানক মানে।
হয়, হয়, মই হনুমান ভক্ত!
অ বিৰাট ভাল দে মইয় ভক্ত।
হয় নেকি, দুইজনী ভক্ত লগ লাগিছো।
খালি মই ভেজিটেৰিয়ান নহয় পুৰা- পুৰি, মই অকল টিউজডে কেতিয়াবা মানো পাৰিলে, নামা নোৱাৰিলে নামানো তেনেকুৱা আৰু। আপুনি ভেজিটেৰিয়ান নেকি?
হয়, হয়, মই ভেজিটেৰিয়ান হয়। মই আগতে মানে অ আমিষে খাইছিলো, এতিয়াহে মই নিৰামিষ হৈছো।
অঁ, কিয়? কিয়? কিয়?
অ মানে মোৰ, অ ইয়াৰ পিছতো এটা বহুত ধুনীয়া মানে তৰি আছে।
অ ষ্টৰিটো কুবক, শুনিম দিয়ক।
হয় নেকি? অ মানে একো নাই মানুহে যে শাওনৰ মা পালে যে
হয়, হয়!
অঁ ময়ো মানে সেই শাওনৰ মাহ পালিছিলোঁ একবাৰ। তাৰপাছত কি হ'ল-আপোনাৰ শাওনৰ মাহ পালাৰ পিছত, আগতেতো মই বেলেগ এনে মাংস নাখাইছিলোঁ, অকল বইলাৰটোহে খাইছিলো। এতিয়া ব্ৰইলাৰটোতো খোবাত টো বেয়া হয়, তাৰ পৰা গোন্ধ এটা পোৱা হয়। তাৰ পিছত যেতিয়া মই পালিলো! তেতিয়া মই মানে গোন্ধ পোৱা হলো, গোন্ধতে মানে এতিয়া খাব নোৱাৰা হৈ থাকিলো।
অঁ
হয়, হয়, সেইটো কাৰণে। অ! সেইটো কাৰণেই খোৱা বাদ দিলো। অলপমান ধাৰ্মিকো হ'লো বাৰু।
মাংসবোৰত চব ইনজেকচন দিয়ে, কেমিকেলচ বিলাক খোৱাতকে নোখোৱাই ভাল।
হয়, হয় আজিকালি ফ্ৰেছ বস্তু পাবলেই নাইকিয়া হৈছে।
সেইটোত
উম শাক পাচলি টো অ শাক পাচলিটো আপোনাৰ অ ঔষধ দিব মেডিচিন দিব কিমান কেমিকেল যুক্ত পদাৰ্থ থাকে
তাকেইতো তাকেইতো
উম গতিকে এই শাক পাচলি বুলিবলৈও আজিকালি এনেকে নোখোৱাই হৈছোঁ আৰু একো মাছ মাংস অ মাছ মাংস এৰিছো এই ঘৰতে এখন সৰু সুৰা বাৰী কৰি লৈছো শাক পাচলিৰ
উম
তাকে এতিয়া কেৰেলা দুটামান ৰঙালাও সেনেকৈ লাগিছে
আমাৰো হৱাই লাগিছে
হয় নিকি এই বতৰৰ পাচলিয়ে তাকে লগাইছো লগাই পিনে এতিয়া ভাবিছো ঘৰৰ সেই ফেচ বস্তু খুৱাই ভাল ন
তাকে বেমাৰ আজাৰো নহয় ভাল আৰু শাক পাচলি খোৱাটোত বিৰাট ভাল তাৰ কোনে দেহাৰ কাৰণে স্বাস্থ্যৰ কাৰণে
উম উম সেউজীয়া শাক পাচলি আমি খাব লাগে এইবুলি নহয় আমি সকলো বস্তু সমান পৰিমণে খাব লাগে আমাক প্ৰটিন ভিটামিন আমি যি খাওঁ আমি সক সকলো বোৰ বস্তু আমি অ সমান পৰিমাণে খাব লাগে
উম ঠিকেই কৈছে আপুনিচোন বহুত জানে আপোনাৰ বয়স আপোনাৰ নামটো কি অ নাম সোধে নে নাজানো নামটো কি
নামটো মোক মাইনু বুলি মাতিলেও হ'ব বাৰু
অ আপোনাৰ বয়স কিমান হৈছে
মোৰ বহুত বয়স হৈ গৈছে মই এতিয়া বুঢ়ীয়ে হলো আৰু বিয়া পাতিব পৰা বয়স হৈ গৈছে
অ হয় নিকি মোতকে চাগে আপুনি ডাঙৰ হব মোৰ টুৱেণ্টি ফ'ৰ হৈছে
হয় নিকি মই আপোনাতকে ডাঙৰ হয় দিয়ক মোক বা বুলি মাতিব খ অ
এতিয়া মই তোমাক মাইনু বা বুলিয়ে মাতিম দিয়া নহলে
অ', পাৰা পাৰা মাইনু বা বুলিয়ে মাতিবা মই বেয়া নাপাওঁ।
সেই কাৰণে সুধিলো হা হা হা হা হা-
মাইনু বা আপুনি মাইনু বা মই তোমাক তুমি বুলি মাতিব পাৰোনে?
অ' পাৰা পাৰা কিয় নোৱাৰা নি
অ', তুমিও মোক তুমি বুলি মাতা আমি
মই তোমাক তুমি বুলিয়ে মাতি আছো।
অ', অ', ন হে হে হে হে অখেই
অ', হেৰি কি কৈ আছিলো তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত চব মানুহ আছে।
অ', মানুহতো আছে বুজি পাইছো মানে ঘৰত কোন কোন এনে অ'হ, হয় নিকি!
অ', সেই জানুৱাৰটো এইটো কুকুৰ
অ হৌ' হৌ'
কুকুৰে ভৌ ভৌ কৰে জানানে, মেকুৰীৰে মেও মেও
অ', জানো জানো জানো জানো বাৰু এইটো সৰুতে সৰুতেই পোৱালীবোৰক গৰুৱে হেম্বে কৰে আকৌ
কেনেকে কৰে দেখাই দিয়া
নাই নাই সেইটো তুমিহে মোতকে ভালকে পাৰিবা, তুমি নাটক চাটক কৰিছিলা নেকি?
নাটক নাটক কৰিবলে ইমান সুবিধা পোৱা নাই ঘৰতে কৰি থাকো আৰু
অঁ, সেই কাৰণে আপুনি মানে মিমিক্ৰীও কৰিব পাৰে।
অঁ, মিমিক্ৰিটো শিকিবই লাগে ভাওনা বুলি কয় নহয় আমাৰ সংস্কৃতিতো চবতকে ডাঙৰ বস্তু ভাওনা হয়নে নহয়।
হয়, ভাওনা চাই পাইছানে?
ভাওনা চাই পোৱা নাই।
উম, শংকৰদেৱ মাধৱদেৱ শং কৰদেৱ মাধৱদেৱৰ মহাপুৰুষ দুজনৰ সৃষ্টি আমাৰ ভাওনা
অ, অ, মই চাগে ভাওনা চাই পাইছো মানে মনসা পূজাত ভাওনা হয় ন, এই যে এক্টিং কৰি কৰি যে ষ্টৰিবলাক কয়, সেইবিলাক ভওনা নে?
হয়, হয়, এতিয়া মই বাৰু ভালকে ধৰিব পৰা নাই তুমি কোনটো কৈছা কিন্তু এনে ভাওনা বুলি ক'লে তাতে তোমাৰ অ, এজন এনেকুৱা কি বুলি কয় ৰবা, বহক নে কিবা বুলি কয় তেনেকুৱা এজন থাকে বাকীবোৰে ভাও ধৰে, তাতে খোল তাল বজায়
চাইছো চাইছো চাইছো
হয় ত' তেনেকুৱা হয়, অঁ তেনেকুৱাই হয় একচুৱেলি ভাওনা
অঁ', চাইছোঁ।
তুমি আপাৰৰ পিনে গ'লে মানে, উজনিৰ ফালে গ'লে ভাওনা বিশেষ কে দেখা পাবা আৰু ভাওনাৰ কাৰণেটো
কিয় কয়?
উজনি মানে আমাৰ এতিয়া অসমখন মানে এনেকে এঢলীয়া ন' যোনখিনি ওপৰত ফালে আছে সেইটো উজনি বুলি কয়, যোনখিনি তলৰ পিনে আছে সেইখিনি হেৰি নামনি বুলি কয়, আৰু মাজৰ খিনিক আৰু জানিছেই মাছ মিদিল
অ শিলচৰ যাবি নে
শিলচৰৰ পিনে অঁ মই ক'ব নোৱাৰিম দেই।
অঁ, আহ কি বুলি তোমাৰ খিনি টো আপাৰ আছাম খিনি কি কলা
উজনি
উজনি, উজনিৰ নামনি আচ্ছা।
অ।
উম ময়েই শিকি আছো ইমান লাগি আছে অসমীয়া।
হয় নেকি, বিশেষকৈ তুমি অ হেৰি উজনিৰ পিনে যাবা তেতিয়া ভাওনা ভাওনা দেখিবলে পাবা আৰু ভাওনাৰ কাৰণেতো তোমাৰ মাজুলী আমাৰ যোনটো নদীদ্বীপ মাজুলী এতিয়াতো একোখন ডিষ্ট্ৰিকেই হ'ল মাজুলী গতিকে অ মাজুলী বিখ্যাত হয় ভাওনাৰ কাৰণে
মাজুলীত আছিল সেই চত্ৰবিলাক চত্ৰবিলাক
অ মাজুলীতে মেইন তোমাৰ কমলাবাৰী সত্ৰ
উম
তাতেই আছে আউনীআটি সত্ৰ চাগে তাতেই আছে পাট বাও পাট বাওসি সত্ৰ এনেকুৱা কিছুমান সত্ৰ আছে ন
অ আছে আছে
হয় বৰপেটাতো আছে সত্ৰ বৰপেটা সত্ৰখনক কি বুলি কয় পাহৰিছো দেই নামটো বাৰু
উম
তুমি বৰদোৱা থানাত গৈছা নে নাই নগাঁও
নাই নাই যোৱা নাই তাতে মৃত্যুঞ্জয় মন্দিৰ আছে নগাঁৱত মই সেইটোয়ে জানো অকল
বৰদোৱা থানো আছে এতিয়া খুৱ
ব'লা আমি অলপমান অসমৰ হিষ্ট্ৰীৰ কথা পাতো
অ অসমৰ বুৰঞ্জী ন
বুৰঞ্জী বুলি কয় হিষ্ট্ৰীক
হয় হয় হয় হয় হয় বুৰঞ্জী বুলি হয় হিষ্ট্ৰি মানে বুৰঞ্জী
বুৰঞ্জী বুলি আৰু এটা বস্তু আছিল জানা নেকি আহোম বিলাকে লিখি ছিল বুৰঞ্জী
সেই সেইটোকে বুৰঞ্জী বুলি কয় আহোমসকলেই মানে বুৰঞ্জী শব্দটো মানে হেৰি কৰিছে তেখেতে উলিয়াই মানে তেখেত সকলে উলিয়াইছে তেখেতসকলে অ তেখেতসকল হয় হয় তেখেতসকলে বুৰঞ্জী মানে উলিয়াইছিলে আৰু বুৰঞ্জী নাম দিছিলে মানে প্ৰথম তেখেতসকলেই লিখিছিলে বুৰন জী আহোমৰ দিনৰ পৰাই মানে বুৰঞ্জী লিখা ষ্টাৰ্ট হৈছিলে
অ অসমৰ প্ৰথম নামবোৰ কি আছিলে জানে কামৰূপা কিংডম তাৰপিছত প্ৰাগজ্যোতিষপুৰ
নহয় প্ৰথমতে প্ৰাগজ্যোতিষপুৰ আছিলে
সেইটোয়ে কৈছো এইবোৰ আগৰ নাম আছিলে আৰু আৰু প্ৰাগজ্যোতিষ না পুৰ কিয় নামটো আছিলে জানে
প্ৰাগজ্যোতিষপুৰ নামটো আছিলে তোমাৰ প্ৰাগ মানে তোমাৰ আহ ৰবা মনত আছিলে মোৰ অলপ দেৰি ভাবিবলে দিয়া আমাৰ জ্যোতিষ জ্যোতিষৰ কেন্দ্ৰ আছিলে।
পৰাগ মনে হ'ল ইষ্টাৰ্ণ ইষ্টাৰ্ণ এষ্ট্ৰলজী তাৰমানে জ্যোতিষ। জ্যোতিষ কৰে গণনা কৰে যে জ্যোতি। সেইবিলাক যে কৰে ইষ্টাৰ্ণ ইষ্টাৰ্ণক কি বুলি কয়?
ইষ্টানক পূৰ্ব বুলি কব নেকি।
অ', পূৰ্ব পূৰ্বজোতি সেইটোক মানে কৈছিল যে প্ৰাগজ্যোতিষ। আৰু কামৰূপৰ নামটো কিয় দিছিল জানানে।
এতিয়া আজিলৈকে ৰাখিছো নেকি।
হয় নেকি অ', ইয়াতকে বেছি নোৱাৰি নেকি কথা পাতিব?
পাৰি কিন্তু সিটো চাগে হেৰি নলয় সিহঁতি। মই তোমাক কল মানে আকৌ কৰি আছো ৰবা।
অ', অ'।
মই কৰি আছো এইবাৰ। ঠিক আছে আজিলৈ কথা পাতি ভাল লাগিলে ধন্যবাদ। উম।